হেল্ল অ শুনা নাই আকৌ মই কি কৰি আছে? পুৱে লৰাই পঢ়িছে ওচৰতে বহি আছো।
অ লৰা পঢ়িছে কোন স্কুলত দিলে?
লোৱা তোমাৰ আমাৰ পিছফালে স্কুল এখন আছে যে
আহ।
হয় খনত। গাঁৱৰ ওচয়ে বেছি দূৰ নহয় চৰকাৰী স্কুলত দিলে, চৰকাৰী স্কুলত অ, বেছি দূৰ নহয় চৰকাৰী স্কুলয়ে ভাল অ। তাৰপা লোৱাই কি কি? লোৱাই কি কৰিছে?
আমাৰ লৰায়ে এ আছে।
আহ।
এনেই আছোঁ আহ।
চাত কিহে বনাবা?
ভাততো আমাৰ এতিয়া একো ভবাই নাই।
হয় নি ভাবিব নাই হোৱা এতিয়া চাই সাত টাই হব এতিয়া দেখোন।
অ অ একো ভবাই নাই আগবাঢ়িম হে আও।
অ অ মানুহজন ঘৰতে আছে?
এ
মানুহজন আছ মানুহজন আছে ওচৰৰ মানুহে ঘৰৰ সেই কিবা শিল বালি হেৰি কৰি আছে। অ চাবলৈ গৈছে তাৰ ফিল্ডাৰ শিল পালি উঠাইছে সেই শিল বালি উঠাবলৈ গৈছে অ অ।
তাৰ পাছতে অ ভাল নহয় আপোনালোকৰ ভাল ভাল। খালি মূৰটো উকণি হৈছে বৰ ভাল নহয়। ওকণীয়ে খাইছে মূৰত ওচৰত চাই দিয়া মানু্হ নাই নি ওচৰত চাই দিয়া বান্ধৱী এজনী আছিলে। তাইও এতিয়া চকুৰে নেদেখা হল হেনো।
অ চকু এটা গ'ল আও।
আৰু এজনী বান্ধৱী আছে সময় নাই অ।
অ তাঁত খুব লগাই থাকে নহয়, আপুনি সেই তাত খুব লগাই থাকে নহয়, এতিয়া লগাই থৈছে নেকি তাত।
মেখেলা লগাই থৈছোঁ ওকণী কেইটাকো ববলৈ দিম নেকি? আৰু কেইদিন মানতে। অ অ অ উকণিও তাঁত বব নে? ওকণী কেইটাক ববলৈ লগাই দিম আৰু তহঁতে এনেইহে থাক তাতো ব আৰু এনে থাকিব নালাগে। মুঠতে ইমান অত্যাচাৰ মানে এই ওকণিবোৰৰ চুলিটো নাকাতো তাত ববলৈ লগাই দিম। কাইলৈৰ পৰা কাইলৈৰ পৰা ববীন কৰিবলৈ। এক লগাই দিম নেকি উকণী কেইটাক।
অ' ওকণী কেইটাকে লগাই দিব অ'।
তাতকে ববিনকে কৰি থাক। ববিনকে কৰিব লাগে। অ'।
হয়, হয়। মইয়ে কিবা।
উ'ম। কিবা এটা কৰিব কাপোৰ চিলাবলৈ লৈছো। ব্লাউজৰ এ কাটিং চাটিং শিকিছো। অ' ' অ' বৰ ভাল কৰিছা তাকে আগবাঢ়িবই পোৱা নাই নহয় এলাহতে। এলাহ মই একদম প্ৰধান সোত।
শত্ৰু সেইটোয়ে এলাহে প্ৰধান শত্ৰু বুলি জানো তথাপিও।
তথাপিটো এই মানে গৰমৰ কাৰণে অ বহিব নোৱাৰি। তাৰপা মোৰ হেৰি আকৌ ছাগলী গৰালত বৰলৰ বাঁহ এহুপা আছিলে। তাৰ পিছত ব লাহে তে বোলো ধৰি পেলাই পানীলে পেলাই দিম। একে দিয়ে দিলে। দিলে টেচেক হাততে এটা। বাওঁহঁতৰ আঙুল কেইটা মাজতে দেলে নহয়। এতিয়া আঙুলিটো ফুলি আছে।
অ' হেৰি লগাই দিব লাগিছিলে।
এইদম মৌজুল সানি লো হলো মানে-
অ' মৌজুল সানিলে অকণমান কমিব।
অ'হ।
মৌজুল সানি দিলে মৌজুল সানি সাঁ।
ক'বাত ফোন আহিছে নেকি তোমাৰ। অ' এই বেলেগ মালিকৰ ফোনটোত আহিছে, অ অ' মই চাহ একাপহে বনাবলৈ লৈছো।
ওঁ আহিছে বোলো চাহও খাওঁ আলহী মানে আমাৰ ভিনিহিয়েক
অ' চাহ পানী না- নাখালে। আমাৰ চাহপানী নাখালে আমহে খালে। চাহ নেখাওঁ বোলে আমকে খাওঁ বুলি ক'লে, তাৰপাছত ভালেই হল বোলো মই - বান্ধৱী এজনী আছিলে বান্ধৱীজনী আগতে ঠিকে আছিলে আজিকালি কিবা এটা হল নেকি আমাৰ ফালে বকে নাহে। অ তাকে পাতি আছিলা। কি হল জানো কি জগৰ লগালো নাজানো আজিকালি আমাৰ ঘৰলে নাহে তাকে পিঠা বনাই থৈছিলো মানুহজনী আহি
উ যে গুড় দি গুলি পেলাই যে ভোক
গুড় দি গুলি পেলাই যে অ বনাই যে বুলি অ অ আৰু সেই বান্ধীজনী নাহিলে হে বাদ দিয়া খাই পেলাওঁ এতিয়া কিমান খাতি কৰিবা। অ বান্ধৱীজনীক ক'ব লাগে পিঠা-চিঠা বনাই
হ'লো হ'লো আগতে ঠিকে আছিলে মোলৈ মৰমো আছিলে আজি
আছিলে মোলে মৰমো আছিলে আজিকালি অকনমান হে দুই নম্বৰ হৈছে নেকি আধা কেজি ইমান কমি গৈছে ন মৰমটো। অ কমিলে কমাটো বহুত কমিলে অ হে আকৌ বাহিৰাৰ চাট পৰিছে নেকি, বাহিৰ চাট নাই পৰা মই আজি পানী পাহৰি ঠাকিলো নহয় ভিতৰলে। পাণ এখিলাও নানিলো নহয় কোনোবা আহে বা এতিয়া ৰাতিখন।
অ। পাণ আনি থ'ব লাগে এতিয়া আলহী-তুলহী আহিলে
তাকে পান এখিলাও নানিলো নহয় এতিয়া আলহী আহিলে বিপদহে হ'ব মোৰ এতিয়া। কোনোবা আহিলে। বিপদ হ'বই তেনেকুৱা ধান্দা নাইকিয়া মানুহ। ধান্দা নাইকিয়া হৈছে অহ। একদম কাচকলৰ ধান্দা হৈছে খেতি বাতি কি কৰিলা? খেতি বাতি তোমাৰ হৈছে আৰু।
অহ। অ ট্ৰেক্টৰে হাল বাব পাবসি। কঠীয়া ডাঙৰ হৈ আছে জানো?
কঠিয়াই ৰুব পৰা নাই হোৱা বাৰু। অ অলপ সাটৰ পিছৰ পৰা ৰুব পৰা হব সাট পিছৰ পৰা ৰুম আৰু। অ, অহ।
আমাৰ সাটৰ আমাৰ একেবাৰে শাওনত হ'বগে নেকি মানে হেৰি উম কঠীয়া মানে হেৰি ডাঙৰে হোৱা নাই পাৰিছোহে। অ।
আমাৰ কঠীয়া পাৰিছে তাৰ পৰা বৰষুণে খুনিছে। তাৰ পৰা এতিয়া ওখ হবলৈ পাইছে না? সাৰো দিছেগে। কি হৈছে হৈছে আৰু মূঠতে। কচিয়াই কঠিয়াই কাম কৰিব মানুহে মানুহৰ কাম কৰিম।
অ! সেইটোৱে বাৰু উম, উম আমাৰ সেই শাওনতহে হবগে, হেৰি মানে এতিয়া মানে কি হ'ল, উম কঠিয়াবোৰ পাৰিলো বাৰীতে।
উম
য়াকে চাৰি আঙুলো হোৱা নাই।
অ!
এতিয়া মানে লাহে লাহেহে, হেৰি কৰিব লাগিব।
অ! দেৰিকে হলে ভাল, হ'ব, ৰাইজৰ খেতি কৰি-
অ তাকেহে! শাওনা-শাওনতে ৰুম আৰু এনেও শাওনতে গুটিটো
দিলে এইবাৰ শাওনতে, আহাৰতে ৰুব নেকি। অ! সিহঁতৰ ইমাৰ্জেঞ্চিকে ৰুব চাগে, আমাৰ তাত মাটি আছে যে, অ! অ! আমাৰ আপোনালোকৰ ফালে যে সেই তাত আমাৰ মাটি আছে তাৰ কাষৰ কথা কৈছে নে? অ! অ! তাৰ কাষৰ কথাটো আলি-চালি দিলেই দেখোন! আলি- বাঁহ কাটি আছেহি আজি। আলিও-
অ! অ! হওক! হওক! পাই।
তাকে আগতীয়াকে কৰিব নেকি তোমাৰ লগতে। অ পাছতে কৰিম। অ! হ'ব পিছত কৰিলেও হব, কিবা হব খেতি!
পিছত এই ৰাস্তা, দিনৰ ৰাস্তা আছে
এই ৰাস্তাৰ কাৰণে টেনচন নাই, নিজৰ মাতিলেকে ৰাস্- গাড়ী আহিব। লোকক, লোকক ৰা- ৰাস্তা কথা ক'ব নালাগে নহয়, লোকৰ মাটি যদি দৰকাৰ নাই আহিবলৈ।
দৰকাৰ নাই। উম! উম!
নিজৰ মাটিত নিজে ৰুব পাৰি যে
তাৰপৰা চাহ তাহ খালে নহয়?
চাহ মই নাই খোৱা, আম খালে ইহঁতে বাপেক পুতেকে। তাৰ পিছ- তাৰপিছতে, মই তামোলৰখনকে খাইছো আৰু একো নাখাওঁ, চাহ তাহ খাবলৈ মন নাই।
অ! আপোনালোকৰ আম চাম আছে!
আমাৰ আমজোপা বৈদ্য টেঙা নহয়, এতিয়া বাপে- পুতেকে খালেহি আৰু শেৱালি ঘৰৰ পৰা আনি পেলাই, আগফাল মানু্হ ঘৰৰপা।
উম! উম!
ল'ৰাটো পৰি পেলাই অকণমান কান্দিছিলে অ দুখ পালে সবলা অ
এই উৎপাত কম হ'বলা
কম থাকে উম বহুত উৎপাত বহুত উৎপাত তাত মানে এতিয়া সেই উৎপাত পোৱা নাছিলে বাৰু খেলি আছিলে খেলিথাকোতে পৰি গ'ল কিবাকে পতকে পৰি গুচি গল অ
হয় অ ভাত পানীতে কিহে বনাব ভাত আনো আলুগুটি পিটিকা ভাত খাব মোক অৰ্ডাৰ দি থৈ গৈছে
অ আমাও সেইটোকে কৰিম
আলু পিটিকা ভাত কাম বোলো আঞ্জ ভাজি বনাব নালাগে মই বোলো তিহু ভাজিছিলো আজি অকণমান আছেই তিহুৱে চৰাই বিনে ভাজিছিলো যদি না গোন্ধোৱা সেৱাও খাব পাৰিবা দুপৰীয়া ভাত নাখালে মই খালো এতিয়া সন্ধিয়া লগা অ অ এই
তাপা আমাৰো সেই তেনেকে আলুগুটি পিটিকাই কৰিম বুলি ভাবি আছোঁ
অ নহয় অ তেনেকে খুৱাই ভাল
সেই কি
বহুমুখীয়া পিঠা ৰিস্তাখতম নকৰিবা কাইলৈ যাম বাৰু
অ অ
অ
মই যে চাহ খাই আছোঁ।
অ খাই থাকা খাই থাকা
উম উম
তাৰাপা খেতি পথাৰ দিন আহি পালে এ মাছ ধৰিবলে মোৰ জাকৈখন সেয়াহে নালটো নাইকিয়া অ তোমালোকৰ সেইফালে মাছ ধৰে এ মাছ ধৰো নহয় মই এই আকৌ জাকৰ কৰা নালধৰি এতিয়া
ভালে হলে দিয়ক অভ্যাসটো থাকিব লাগে অসমীয়াটো সেইটো সংস্কৃতি।
মাছ ধৰাটো
অঁ, আমাৰ এইফালে সুবিধাই নাই মাছ ধৰিবলে।
আহিবাচোন মোৰ লগতে মই থকাকে আহিবা দুদিনমান মই হেৰি কৰি দিম। যাম- যাম, জাকৈ এখন গোটাই থ'ব অকন প্ৰেক্টিচ কৰাকে হ'ব, অ মই এতিয়া যাক সেইখন মানে হেৰি অৰ্ডাৰ দিছোঁ।
অঁ
বনাবলে অৰ্ডাৰ দিছোঁ, ওচৰত বনুৱা মানুহ আছে নিকি। আছে- আছে, আমাৰ আগফালৰ এই হেৰি পথাৰৰ মাজত মানুহ এঘৰ আছে যে সেই-সেই মানুহ জন সেই মানুহ মই মানুটোক
অঁ
তাকেদে বনাই পেলাই এতিয়া কেতিয়া কে দিয়ে জানো।
কিয়। তাৰপিছত হেৰি, ধৰি আপোনাৰ জাকৈ ফিটিং হ'লে মানে খবৰটো দিব।
গম পালে নে, হেল্ল'।
অঁ, ওচৰৰ পৰা এখন আনি থব আপোনাৰখন হ'লে মানে দুইজনীয়ে বোলো একেলগে, অঁ অঁ ধৰিবলে আহিবা।
অঁ ঠিক আছে দিয়ক, হেৰি মই-মই পিছত যাম বাৰু ফোন কৰিম।
অঁ অঁ
উম- উম হ হ'ব অঁ। উম